বাপেৰক চাহ মাত
হেল্ল'
কি কৰিছা
এনেই আছোঁ ৰ'বা তুমি
আছো খবৰ ভালনে
অঁ ভালেই পিছে তোমাৰ
হা
তোমাৰ
ভালে দিয়া
অঁ
কি কৰি আছিলা তুমি
এনে আছোঁ ৰ'বা তুমি কি কৰি আছা শুনিছানে
অ কোৱা কি কৰি আছিলা
তুমি কি কৰি আছা
মই এনেই বহি আছো ছুটি যে বন্ধ গৰমৰ
পিছে ক'বাত ঘূৰিব গৈছানে নাই
নাই যোৱা তাকে ভাবি আছো কি কৰো মানে বন্ধ পাইছো হে ভবা নাই এতিয়ালৈকে যাম তুমি
মই যাম প্লেনিং হৈয়ে আছে দাৰ্জিলিং যোৱাৰ
অ হয় নি দাৰ্জিলিঙত ক'ত যাবা
দাৰ্জিলিঙৰ জু যে আছে তাতে যাম বুলি ভাবিছোঁ তাৰে জোগাবোৰ চব
শুনিছানে
কি কৈছা
দাৰ্জিলিং ক'ত যাবা বোলো
দাৰ্জিলিং জু
অ দাৰ্জিলিং জু যাবা
অঁ
অ ইয়াতে কিয় জু নাই নিকি
হা
ইয়াতে কিয় জু নাই নিকি অসমত
চাউণ্ডটো আহা নাই ভালকে
মই কৈছো ইয়াতে কি হেৰি জু নাই নিকি অসমত দাৰ্জিলিং জু চাব যোৱা যে তুমি
আছে কিন্তু ইয়াৰে জু ত যিমান জীৱ জন্তু আছে ন তাতকে বেছি মানে তাতে বহুত ফেমাছ ফেমাছবোৰ আছে আৰু ইউনিক চ' সেইকাৰণে যেনেকৈ ব্লেক টাইগাৰ হওক বা এতিয়া ব্লেক টাইগাৰ আৰু যোনটো আ-ম এটা মেকুৰী টাইপ যে আছিলে এতিয়াও গুৱাহাটীতো আছিলে, গুৱাহাটীৰ জুত বাট এতিয়া নাই সেইবোৰ, চ' তাতে আছে ন'।
অঁ মানে তুমি এনেই জু গৈ ভাল পোৱা চাগে ন'?
জু যাই ভালে পাব অঁ, মই ইমানখিনি নাজানোঁ। মানে চোৱা নাই বাট গম পাইছোঁ যে ইয়াতকৈ মানে বেছি তাতে আছে জীৱ-জন্তুবোৰ।
অকল তাতে জোতে ফুৰিবা নে আৰু ক'ৰবাত?
তাতে যাম বুলিতো ডিচাইড কৰিছোঁ, এতিয়া বাকী বা ক'ত যায়।
অঁ।
তুমি একো প্লেনিং কৰা নাই নেকি?
প্লেনিং হোৱা নাই মানে আমি ভাবিছিলো যে বনাৰস যাম বুলি।
অঁ।
কিন্তু সেইটো মানে প্লেনিংটো এতিয়া অলপ কজত আছে মানে আমাৰ মানুহ ঢুকালে আকৌ।
অঁ' আচ্ছা।
অঁ, সেইটো কাৰণে মানে যাব নোৱাৰি এতিয়া। সেইটো কাৰণে প্লেনিংটো অলপ ৰখাই থৈছো।
এনেই-
হ'লেও প্লেনিং কৰিম যাম, যাম যেতিয়া প্লেনিংটো কৰিব লাগিব বাৰু।
পিছে ক'ত যাম বুলি ভাবিছিলা তাৰে?
এই বানাৰস অলপ ফুৰি আহিলো হয় আৰু পাৰিলে বৃন্দাবনো গ'লো হয়।
অঁ' ঠিকে ভাবিছা, জেগাটো ভাল কিন্তু তাৰে।
অঁ' মানে স্পিৰিচুৱেল জেগাবোৰ আজিকালি গৈ ভাল লাগে ন'।
অঁ।
তুমি আগতে গৈছা নে ক'ৰবাত স্পিৰিুৱেল এনেকুৱা জেগাবোৰ?
মই তেনেকৈ যোৱা নাই, এইবাৰেই ভাবিছোঁ আৰু। কি বা হয়।
আৰু আগতে গৰম বন্ধত কি কৰিছিলা?
আগতে গৰম বন্ধটো আমাৰ ইয়াৰে ওচৰতে গৈছিলোঁ শ্বিলং চেৰাপুঞ্জী।
তাতে নেচাৰটো ভাল ন' বহুত।
মইতো যোৱা নাই শ্বিলং বাৰু।
গৈ চাবা, তাৰে বহুত ভাল লাগে।
তাকে প্লেনিং এটা কৰিব লাগিব। কোনটো বতৰ ভাল ন' এনেই যাবলৈ তাত?
এইটোৱেই জুন জুলাই মানত। আগষ্টত বেছি, আগষ্টত মানে ভাল আৰু।
অঁ' নহয় মানে এইবোৰে কৈ থাকে ন' চবে যে বৰষুণ দিছে- লেণ্ডশ্লাইড হ'ব, আমুক-তামুক সেইটো কাৰণে যাবলৈ ভয় লাগে আকৌ।
নাই সেইবোৰ একো কথা নাই, শ্বিলঙতো মানে তুমি বাৰ মাহ গ'লে তুমি বৰষুণ পাবায়ে এজাক হ'লেও। ছ' এইটো মেটাৰ নকৰে বাট তাৰে যিটো-
মানে জুন জুলাইত যোৱাটো বেছি
বেছি ভাল। ৰবা তোমাৰ চাউণ্ডটো কাট খাই গৈছে।
হেল্ল।
অঁ হুনুকাই।
অঁ, এতিয়া কোৱা।
শুনিছানে বোলো?
হা
শুনিছানে?
অঁ, শুনিছো শুনিছো কোৱা কোৱা।
অঁ সেইটোয়ে সুধিছো, যে মানে জুন জুলাই যোৱাটোৱে বেছি ভাল হব ন।
জুন আৰু আগষ্টত গ'লে ভাল আৰু।
অঁ, এই আগষ্টত নোৱাৰি আকৌ আগষ্টত আকৌ কলেজে থাকে নহয়।
অঁ সেইটোও হয়, কিন্তু তাৰে মাজতে গৰম পৰি থাকে ন চৌ ব্ৰেক ল'ব লাগে। আৰু শ্বিলং আৰু চেৰাপুঞ্জীটো ঘূৰা এটা বেষ্টত প্লেচ বুলিও কয়। টুৰিষ্ট পইণ্ট।
শুনিছো মইও বহুত, কিন্তু মানে তেনেকে প্লেন কৰা নাই। কুতত ঠিক হোৱাই নাই মোৰ ক'ত যাম।
উম
এ তাত যদি যাব নোৱাৰো, এফালে শ্বিলং শ্বিলঙে গৈ থৈ আহিম নেকি।
অঁ, শ্বিলঙৰ তুমি শ্বিলঙত ইমান নাই কিন্তু, তুমি চেৰাপুঞ্জী চাইডে যাবা তাতে বহুত জেগা আছে। যেনে ছেভেন ছিষ্টাৰ হওঁক। বা ৱাটাৰ ফল বোৰ মানে তাতে বেছি আৰু, শ্বিলঙৰ পুলিচ পইন্টত মানে ইমান খিনি নাপাবা তুমি।
বাৰু অৰুণাচল ফালে কেতিয়াবা গৈছা নে?
মই এনেকে বাহিৰত মানে সিফালে চাইডে যোৱা নাই আৰু ওচৰতে ঘূৰিছোঁ এইখিনি। কাৰণ এতিয়ালৈকে মানে পাৰ্মিশ্যন পোৱা নাই।
আমাৰ এইফালে অৰুণাচলহে বেছি ওচৰ আকৌ আমাৰ কাৰণে।
তুমি গৈছা কেতিয়াবা?
অঁ গৈ থাকো আমি। ইয়াতেও আছে বহুত জেগা আছে তেনেকুৱা ফুৰিবলে ন। ৰেজৰ্ট সেইবোৰ আছে, ৱাটাৰ ফল ইয়াতো আছে। সেনেকে যোৱা হয় আৰু। পাচিঘাট বোলা শুনিছা জেগা?
কি?
পাচিঘাট শুনিছা, নাই শুনা?
শুনা নাই।
বহুত ধুনীয়া হেৰি ছানচছেট ভিউ পইণ্ট হয়, ইয়াতে অৰুণাচলত। কেতিয়াবা পাৰিলে আহিবা।
তুমি গৈছা?
গৈছো গৈছো, বহুত ধুনীয়া চানচেট ভিউ। কেতিয়াবা গুগল ত মাৰি চাবা তেতিয়া গম পাবা।
অঁ ঠিকে কৈছা তুমি, সেইবোৰ জেগাত যাই পিনেও ভাল লাগে মনটো শান্তি পাই থাকে। আৰু ইয়াতে, ইয়াতে যিহেতু ইমান গাড়ী মটৰ চাউণ্ড মাইণ্ডটো মানে একদম ব্লক হৈ থাকে ন ত' সেইবোৰ জেগাত যাই পিনে মনটো ফ্ৰেছ কৰিব ভাল আৰু
নেচাৰেল জেগাবোৰৰ ভাইবে বেলেগ শান্তি পায় বেলেগ এটা শান্তি লাগে আক
তাতে আৰু বৰষুণ
কি কৈছা?
বোলো তাতে আৰু বৰষুণ দিব লাগে এনেকুৱা ঠাণ্ডা
মাত অহা নাই তোমাৰ ভালকে
মই কৈছোঁ যে বৰষুণ দিব লাগে
বৰষুন'তো দিয়ে থাকে বাৰু কিন্তু মানে তেনেকুৱা জেগাবোৰত বৰষুণতো বেলেগ ভাইব আৰু
মই সেইটোৱে কৈছোঁ অ মই সেইটোৱে কৈছোঁ বাকী তুমি ক'তো যোৱা নাই নেকি ইতিয়ালৈকে
হে
বাকী তুমি এতিয়ালৈকে ক'তো যোৱা নাই নেকি
মানে এতিয়া বন্ধত নেকি
অঁ
এতিয়ালৈকে ক'তো যোৱা নাই এতিয়া মানে মই ঘৰত নাথাকো ন বাহিৰতে থাকো ত ঘৰত আহিছোহে এতিয়া
অ
যোৱা হোৱা নাই তেনেকে অলপ দিন ঘৰতো থাকিবলে অলপ শান্তি লাগে আৰু বাহিৰত কিমান থা থাকি থাকি আমনি পাই যাও ন সেই ঘৰৰ পিচটোতো কতো নাই সেইটো কাৰণে অলপ দিন ঘৰতে পাৰ কৰো বুলি ভাবিছো
ঠিকে কৈছা সেইটো তুমি ফুৰিবয়ে গৈছা দিয়াচোন যিহেতু তুমি ইয়াতে না থাকা তুমি
তোমাৰ ঘৰ বেলেগত
ইয়াতে নাথাকে মানে তাত'তো কামৰ কাৰণে মানে বা পঢ়াৰ কাৰণে হয় ন ত' অলপ প্ৰেচাৰটো থাকে সেইটো কাৰণে আৰু মানে বাহিৰৰ খোৱা বোৱা সেইবোৰ চব বেলেগ ন ঘৰৰ শান্তিটোয়ে বেলেগ লাগে আৰু আহি লাগে যে কৰবাত ফুৰিব নগলেও ঘৰত যদি থাকি দিও এমাহ শান্তি পাম আৰু ভাল লাগে আৰু মনটো বিকছ যেতিয়া মন যায় তেতিয়াতো আহিব নোৱাৰো ঘৰলে পঢ়া থাকে
ঠিকে ঠিকে কৈছা তুমি পিছে আজি ৰাখিছোঁ দিয়া পাছলৈকে আৰু যাতে কথা পাতিব পাৰোঁ আশা ৰাখিছোঁ
অ অ দিয়া ভাল লাগিল কথা পাতি